আহ কি খবৰ কালি ফোন কৰিছিলো। সময় নাপালাও তুমি
কালি মানে মই হেৰি এইটো তোমাৰ আমাৰ ভাওনা ৰসা কৰিব গৈছিলোঁ অহা দেৰি হ'ল মানে তাৰপৰা তেতিয়া মানে ফোনটো লৈ নগ'লো
তাৰপা আহি পেলাই আহি পেলাই শুই থাকিলো ত ত এতিয়া অ অকমান মোবাইল টো চাওঁতে দেখি পেলাই বোলো ফোন এটা লগাও
অ ভাওনা ত ভাওনা পাতিছে তোমালোকৰ কি নামঘৰত
অ আমাৰ নামঘৰত তোমাৰ ব্ৰাহ্মণ অৱতাৰ।
অ ধুনীয়া তেতিয়াহ'লে দেই।
উ তাক মই মানে তাত হেৰি এইটো সুৰৰ হেৰি এটা লৈছো ভাও
অ আচ্ছা
মানে, তোমাৰ কালি পৰা নাট, নাট মেলিছে। মানে, ওপৰৰ ভাও এটা দিছে। কিন্তু, কোনটো দিয়া মানে, সিদ্ধান্ত হোৱা নাই। এনে, প্ৰৱেশ, চৱেশবিলাক অলপ হেৰি কৰিছে আৰু।
অ'! কৰিম বুলি কৈছে। এতিয়া মানে, আমাৰ গাঁৱত কিছুমান নতুন, নতুনকে শিকিছে। যেতিয়া, সদায় নকৰিলে মানে প্ৰব্লেম হৈ যায়। সেইটো।
অ'! বৰ্তমানৰ নামঘৰত বৰসবাহ পাতিলে নাই?
বৰসবাহ পাতি গ'ল বাৰু। এতিয়া মানে, আমাৰ ভাওনাখন আগবঢ়াইছিলে মানে, মানুহৰ ঘৰত।
অ'! অ'! আগবঢ়োৱা ভাওনা ন'।
হয়, হয়। আজি আজিকালি ভাওনা আৰু দেখিছাই নহয়। উম!
নৱ প্ৰজন্মই বিলাকেও মানে, ভাওনা কৰিবলৈ একদম ইচ্ছুকে নাই। একেবাৰে মনেই নকৰে। ভাও
হয়, হয়, হয়। এতিয়া মানে, ভাওনা প্ৰতি হেৰিটো কৰিছে অলপ মানুহে। কিন্তু মানে, ভাওনা বিলাক হ'লেও মানে, আগৰ নিচিনা হ'
হয় বাৰু দেই। আগৰ, আগৰ দিনৰ, পুৰণা দিনৰ ভাওনাই বেলেগ আছে। আজিকালি আৰু চব আধুনিক। হবলৈ গৈ পেলাই, বেয়া কৰিবলৈ বিচাৰিছে।
অ'! আগতে ভাওনা চাব গ'লে, তোমাৰ ৰাতিপুৱা তিনটা, চাৰিটা বাজি যায়গে। ভাওনা যুদ্ধৰ পৰা ধৰিছোঁ। যুদ্ধ চাবানে সেই এক চাবা। আজিকালি ৰাতি, বাৰটা বজালে তোমাৰ ভাওনা খতমেই হৈ যায়, দুঘণ্টা বা একঘণ্টা।
এইবিলাকতো সেয়াই আৰু মানুহো আজিকালি ইমান চাবলৈ নাযায় ভাওনা বুলি।
অ'! গাঁৱৰ মানুহে নাযায় মানে, তোমাৰ গম পাইছা নাই।
তাকেহে, সংস্কৃতিটো এনেকে যদি জীয়াই নাথ, নাথাকে কি হ'ব আৰু।
হয় বাৰু সেইটো।
ঠিকেই আছোঁ দিয়া। ভাওনাাটো মই, তোমাৰ কোন তাৰিখ, কোন তাৰিখে পাতিছে মই চাবলৈ যাম বাৰু।
ভাওনাটো এতিয়া তোমাৰ, এই ডেটো ফিক্স হোৱা নাই মানে। মানুহ বোৰে তোমাৰ এ, আজি এসপ্তাহ মান হ'ল কৰিছিলে। আমাৰ বোলো ৰিহাৰ্চেলটো কৰিলে তাৰপা মানে, মানুহখিনি তোমাৰ যেতিয়া মানে, নতুনকে শিকি আছে ন'! তেওঁলোকে পৰা পিছত মানে, ডেটটো ফিক্স কৰিম বুলি কৈছে।
অ'! এতিয়ালৈকে মানে সিদ্ধান্ত কৰাই নাই।
এসপ্তাহতে সিদ্ধান্ত কৰিব, তোমাক খবৰ মানে, খবৰ দিম বাৰু আহিবা।
ঠিক আছে। যদি সময় মিলিলেহে যাম আৰু দেই। বহুত কাম কাজ আজিকালি, বহুত ব্যস্ত গম পোৱা নাই। মোৰ দূৰো হয় ঘৰৰ পৰা অলপ।
হয়, হয়, বাৰু সেইটো। তাতে, তোমাৰ এতিয়া তোমাৰ ৰাতি, ৰাতি, ৰাতি, এ, ভাওনা দিনত পাতিলে ভাওনা ভাল নালাগে মানে।
সেইটোৱে, ৰাতি আমি চোৱা আমেজটো বেলেগ আৰু।
আৰু তোমাৰ এতিয়াতো তাতো ফাৰ্মতো লাগি থাকিব লাগে চাগে।
লাগি থাকিব লাগে। মাজতে তাৰ মাজতে, সময় উলিয়াই যদি পাৰোঁ যাম আৰু।
হয়। পাৰ আহিব পাৰিলে ভাল আৰু।
অ'!
আ আজিকালি মানে, কি হৈছে জানা নাই! ভাওনা বিলাক চব মানে কম্পিটিচন টাইপত গুচি গৈছে যে। সেইকাৰণে মানে, এতিয়া এতিয়া আমাৰ গাঁৱৰ ওচৰত যদি তোমাৰ, এনে ভালকে পোৱা মানে, দামী মানে, দামী বুলি নহয়। পুৰা মানে, এইটো কি বুলি কয়? বেছি উন্নত ভাৱে পাতে এতিয়া আমাৰ গাঁওখনতটো এতিয়া তোমাৰ অলপ হেৰিকে পাতি নোৱাৰে ন আগৰ দিনৰ নিচিনাকে।
হয় আজিকালিতো সেইয়া ভাওনা কৰিবলৈও মানে ভাওৰীয়াক পইচা দি আনিব লগা হয়।
হয় হয় আজিকালি মানে এইটো বিজনেজৰ নিচিনা হৈ গৈছে এইটো।
উম সকলোৱে লাহে লাহে বিচনেচলৈ পৰিণত হৈছে ন নামঘৰ মন্দিৰ। চন্দিৰ এইবিলাকৰো বিজনেচে হৈ আছে দানপাত্র।
হয় হয় হয় এইটো তাৰে কিছুমান
হৈ গ'ল দেই একদম বহুত ভাওনা ভালকে ভাওনা এখন চাবলৈ মন আছে
হয় হয় আমাৰ ইয়াত মানে মোক সমাৰোহ পাতিছিলে যে সমাৰোহতে চোৱা মানে
মই চাইছিলো শেষৰত শেষৰবাৰৰ কাৰণে এবাৰ চাইছিলো ভাওনা অ হেৰিয়ত পাতিছিলে তোমাৰ আমাৰ নামঘৰত নিসিংহ মুৰাৰদী এইখন বহুত ভালকে পাতিছিলে মানে মানুহ তেতিয়া বহুত হৈছিলে অলপ মানুহ আ আধুনিক হৈছে বাৰু মানে লাইটিং চাইটিঙৰ পৰা ধৰি লৈ
হয় হয় আগতে ভাওনা বুলি কলে তোমাৰ একদম খোল তাল ডবা এইকেইটাই মেইন আজিকালি আজিকালি ভাওনাত তোমাৰ ডাম চেটো বজাই দিয়ে কিছুমান জেগাত দেখিছো মো মোবাইলত কে কেচি গাই কি কেচিও বজাই ডাম চেট
কি পেড বজাই পিয়া ন নিচিনা কি পেড বজাব
হয় হয় মানে জো জোখতকে মানে বেছি কৰিলেও মানে বস্তুতটো ভাল নালাগে ন যিমান যি হলো
অ এটা সংস্কৃতিটো ভালকে হয় হয় এটা সংস্কৃতিও যেনেকে ফুল অচ। ফুলৰ পৰা ধৰি লৈ এনেকে তালৰ পৰা ধৰি লও যিখিনি ডবা সেহঁত সেহঁতে ধুনীয়াকে এখন চলাই নিব পাৰে ন ভাওনা। শুনিও ভাল লাগে বেছি মানে অ। যদি তুমি আধুনিক কৰিবলে যোৱা মানে বেয়া হৈ থাকেগে।
খন কিবা নাটক নৰ্মেল নাটক এখনৰ নিচিনা লাগে মানে ভাওনাটো অসমীয়া সংস্কৃতিৰ মেইন হয়। হেল্ল।
অ ভাওনা হয় বাৰু সেইটোৱে। চব আজিকালি আধুনিকতাৰে মানে অলপ অলপ বাকীবোৰ পিচ পৰি গৈছে।
ভাওনা বুলিয়ে নহয় তোমাৰ আজিকালি আমাৰ যোনটো অসমৰ যোনটো সংস্কৃতিটো এৰি পেলাই মানুহ। এতিয়া বেলেগৰ বাহিৰ মানে অসমৰ বুলি নহয় অসমৰ বাহিৰৰ যোনবিলাক সংস্কৃতি সেইবিলাক হেৰি কৰিছে এতিয়া অসমৰ। বাৰ্থডেটো এতিয়া ধৰাচোন বাৰ্থডে টো আমাৰ অসমীয়া মানুহে কেক কটাটো এইটো বাহিৰৰ পৰাই আহিলে।
হয় হয় আগতেতো বাৰ্থডেটো কেক কাটে। আজিকালি আৰু কি কবা বিয়াত আৰু কুফে চিষ্টেম হে আৰু মানুহে নিজে। নিজে লাইন পাতি খাবলৈ যাব লাগে প্ৰায় খিনি বিয়াত আজিকালি। এই চিষ্টমটো টো। মানে হিচাপমতে ভালো হয় কিন্তু ইমান মানে বেছি যাব নালাগে সোমাই।
হয় মানে এতিয়া আৰু বিয়াত এনেকুৱা চোৱা আমাৰ ইয়াত আগতে বিয়া বুলি কলে তোমাৰ এটা আঙুঠি। পিন্ধোৱা হয় জোৰোণ হয় আৰু বিয়া হয় এতিয়া তোমাৰ হালধি মেহেন্দি কিবা কিবি পৰা বহুত। আমাৰ ইয়াতো পাতিব লৈছে তেনেকে।
হয় হয় আজিকালি আৰু কি আও বিয়াত মানে এনেকুৱা হৈছে আগতে বিয়াত। মানে বিয়াটো কমন হয় মানে তুমি দুদিন এদিন জুৰোণ থাকে এদিন বিয়া থাকে। আৰু বিয়া দিনাখনি দৰাই ছোৱালী আনিবলৈ যায় গাড়ীত মানে। আজিকালি ছোৱালী আগতেই লৈ আহে ছোৱালীজনী মানে কইনাজনী। লৰা ঘৰলৈ তাৰ পৰা আৰু তাতে বিয়া পাতে দুই। একেলগে থাক প্ৰায় মানে এনেকুৱাই হৈছে আজিকালি।
অ তেনেকুৱাই আৰু প্রায় আৰু মানে আজিকালি। বিয়াৰ ঘৰত তুমি চাবা মানে বিয়ানাম প্ৰায় শুনিব পৰা নাযায় অকল ডিজে গান। ডিজে গান এইবিলাক বিয়া নাম শুনিবলে নেপায় মানে।
উম অকল ডিজে বজাব আৰু গান বজাব। বেংক বাদিও আজিকালি ইমান নট থকা নিচিনা হৈ গৈছে। মাজে মাজে এখন দুখনৰ শুনো আৰু।
বেংক বাদি নুশুনা মানে সৰু পৰা বহুত বছৰ ওলাম। আমাৰ নিজৰ বৰ্তা বিয়াত দে দেখিছিলো বেংক পাৰ্টি।
অ আচ্ছা মাজে মাজে কৰ'বাত কৰবাত ওলাই আমাক আৰু এই এমাহ দেৰ মাহ মানৰ। টো এখন বিয়া হৈ গৈছিলে। আমাৰ ঘৰৰ ওচৰত তাত বেং পাৰ্টি আহিছিলে কিন্তু গানো বজাই থাকে যেতিয়াই। উম।
ত মানে বিয়া নাম চিয়া নাম সেইবিলাক মানে নচলা হৈ গ'ল আজিকালি।
অ বিয়ানাম এইবিলাক পুৰা সংস্কৃতিটো জীয়াই ৰাখিব লাগে। আমি কিন্তু এতিয়া যিখন হৈছে আৰু পাছলে কি হয়।
কোৱা? অ এইটো ৰোমত মানে যিমান যিমান যি হলেও মানুহ বিলাকে অলপ নিজৰ নি নিজস্বতাটো মানে বজাই ৰাখিব লাগে। এতিয়া ভাল হল কৈবলে চাওঁচাওঁতে নিজৰ সংস্কৃতিতে চবে পাহৰি গৈছে। আজিকালি সৰু ছোৱালী বিলাকে বুজিয়ে নাপায়। কিছুমান কথা।
হয় হয়। এতিয়া মই মানে কাইলে ফুৰিবলৈ যাম এফালে। তাৰ কাৰণে অকণমান লগৰৰ কেইটাৰ লগত মানে অকমান কথা চথা পাতি আছো আৰু। ট্ৰিপ এটা উলিয়াইছে। এ অলপ ঠাণ্ডা ঠাইলে যাম। শ্বিলঙলে শ্বিলঙ পা এপাক ঘূৰি আহিমগে বুলি ভাবিছো আৰু বহুত গৰম পৰিছে যে।
ঠিকে আছে যাব লাগে।
অ একদম কাইলে আমি যাম বুলি ভাবিছো আৰু কাইলৈ আমি ট্ৰেইনৰ টিকেট কাটিছো তাৰ পৰা বাছত যাম।
হয় হয়। ভাল কৰিছা। এইটো মানে গৰম দিনত যাবও লাগে ভালো লাগিব।
আজিলৈকে মানে গৈ পোৱা নাই। আজি এইবাৰ প্ৰথম যাম যে। সেইকাৰণে ভাবিলো গোটেই কেইটা লগ খাই এসপ্তাহ মান থাকি আহো।
হয় হয় পুৰা এক্সাইটেড হৈ আছা মানে।
কেনেকুৱা পৰিৱেশ তাত জেগা কেনেকুৱা অলপ। শিকিবও পাৰি ন বহুত জেগাৰ পৰা গৈ গৈ কিমান কি আছে তাত।
হয় বাৰু সেইটো। বাকী লগৰ বিলাকৰ লগত গৈ ভালো লাগে দিয়াচোন।
হয় হয়। লগৰ বিলাক মানে কি আৰু মোৰ লগৰ সদায় আমাৰ হেৰি বনাই গম পোৱা নাই। সদায় আমাৰ পিকনিকৰ জেগা বনে এচকাচ সেইয়ৰ জেগা বনে যে যে ফুৰিবলে যোৱা জেগা কিন্তু সদায় কেঞ্চেল কৰে।
থাকেই আও লগৰ বিলাক।
এইবাৰহে কিন্ এইবাৰ কিন্তু যেনে তেনে হলেও আমি ট্ৰিপটো উলিয়াইছো আৰু।
হয় হয় ভাল কৰিছা।
ফুৰিব চুৰিব যোৱা নাই নেকি এতিয়া?
মই মানে তোমাৰ ফুৰিব যাম বুলি মও ভাবি আছিলো। অলপ মানে আমি এতিয়া বেছি দূৰ জেগালে যোৱা মানে ওচৰতে অলপ মানে পাহাৰ চাহাৰ চাইডত ঘূৰিছো বাৰু।
হয় হয় এই গৰমত দূৰলে যাবলৈও এতিয়া অকমান আকৌ দিগদাৰ হয় ন।
হয় হয় তাৰ ঘৰতো অলপ কাম কাজত
উম অ এতিয়াতো খেতি বাতি আম কঠীয়া ৰুবই হ'ব এতিয়া। আৰু এসপ্তাহ মানৰ ভিতৰত।
কিয়া আছে মানে? আমাৰ আঢ়ৈবিঘা মাটি ৰুইছে এতিয়ালৈকে উম
আমাৰ ফালে বাৰু কোনো ৰোৱা নাই এতিয়ালেকে
আমাৰ আধা কিছুমান আধা আধি মানুহ মানে মাটি ৰুই এদায় হৈ গ'ল
হয় নেকি ইমান সোনকাল নে
অ অ মানে আমাৰ আমাৰ আমি আৰম্ভ কৰালে বেলেগৰ আধা ৰুইয়ে এদাই
বাপৰি বা আমাৰ ফালেতো কোনোৱে আৰম্ভয় কৰা নাই হাল বাই আছেহে এতিয়া
অ আমাৰ আমাৰ ইয়াত অলপ পানী হয় যে
অ আমাৰ অলপ অলপ পানী হৈছে বা বৰষুণ দিলে
হয় হয়
কৰিব আৰু ঠিক আছে তেন্তে অ মই তুমি ডেটটো ক'বা মই চাবলে যাম বাৰু
অ মই তোমাক কল কৰিম বাৰু